হেল্ল'!
হেল্ল'! নমস্কাৰ।
হয়-হয়, নমস্কাৰ। শুনিছে নে আপুনি?
অঁ! শুনি আছোঁ। মোৰ নাম য়শোদা হয়।
হয়-হয়, ধুনীয়া নামটো তোমাৰ। মোৰ নাম কৃষ্ণা হয়।
হয়-হয়। অঁ! মই মানে এটা এনেই আছিলো বহি।
হয়-হয়।
আৰু তুমি? আপুনি
মই ময়ো এনেই আছিলোঁ দিয়া।
অঁ', অঁ' ভাত খালেনে?
হয় হয় মানে পুৱাৰ আহাৰ জলপানতটো কৰিলো বাৰু।
অঁ',
হয়।
অ' কিহৰ লগত খাইলে?
মই এনেই পোৱা মানে জলপানতটো তেনেকে উম, ভাতটো অলপ ভাজি তেনেকে কৰিলোঁ। মোক তেনেকে আহাৰটো কৰিলো এ আপুনি কিহেতি কৰিলে?
মই আলু ভাজি আৰু মই জাষ্ট আলু ভাজিৰ লগত মাত্ৰ কৰিলো পোৱাৰ না ব্ৰেকফা
হয়, হয় ব্ৰেকফাষ্টটো।
অ' আৰু মানে মই মানে এটা কথা পৰ্যটনৰ বিষয়ে এনটো আছিল বাৰু।
হয়, হয়
ত' আপুনি ক'ব পাৰিবানে পৰ্যটন মানে পৰ্যটন মানে কি হয়?
হয় আপুনি কওকচোন অলপ মই শুনি লোও।
অ' হ'ব দে। মানে ন' এনেই ক'ব গ'লে মানে পৰ্যটন মানে হ আমি য এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ বা কিবা কাৰ্যসূচীৰ কাৰণে যাও সেইটোৱে আমি পৰ্যটন বুলি ক'ব পাৰো মানে এটা এটা উদাহৰণ আৰু। পৰ্যটন এটা
হয়, হয় মানে উ মানে ক'ব গ'লে পৰ্যটনটোক মানে ভ্ৰমণৰ নিচিনাই হয় ন' হয়, হয়, হয়
যেতিয়া আমি এঠাইৰ পৰা আনঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওঁ সেইটোৱে পৰ্যটন।
অ' হয়, হয়, হয় ভাল বিষয়ে ওলাইছে আপুনি। বাহিৰ কৰিছে হয়।
আৰু কওকচোন আপুনি ক'ত ক'ত তেনেকে পৰ্যটন কৰিলে বা ভ্ৰমণ কৰিলে। কি বিষয়?
মই বৰ্তমান বেছি জাগাতো যোৱা নাই বাৰু তথাপিও অঁ' পাঁচ ছয় জেগাত কিছোঁ ত' মই অ' স্কুলৰ ট্ৰিপত বেছিকৈ গৈছো কাৰণ ওৱানৰ পৰা টেনলৈকে বহুত জাগা লৈ গৈছে বাৰু স্কুলত ট্ৰিপৰ পৰা স্কুলত ভ্ৰমণ কৰিবলৈ সেই সময়ত মই বহুত জোগাত গছো মানে ওচৰ জেগা গৈছিলো অ' আৰু এতিয়া মই এটা ট্ৰিপ আছিল মোৰ দিল্লীলৈ মানে দিল্লীলৈ গৈছিলো
হয় হয় স্কুলৰ পৰা নিছিলে নে ঘৰৰ পৰা
নহয় নহয় কলেজৰ পৰা
আচ্ছা আচ্ছা
হয় অ মানে মই দিল্লীলৈ গৈছিলো আৰু সেই ট্ৰিপটো আমি আমাক এছ এছ বি এ মানে এইটো কৰিছে টুৰ গাইড টো এছ এছ বি আছিল মানে মেইনটেইন কৰাটো
আচ্ছা আচ্ছা
এছ এছ বি আছিল আৰু তেখেতে আমাক লৈ গৈছিল দিল্লীলৈ
হয়, হয়
আৰু আমি দেল্লিলৈ গৈছোঁ তাতে বহুত নাজানা কথা জানিবলৈ আমি মানে এটাই কথা যে আমি ভ্ৰমণ কৰিলে বহুত নজনা কথাবোৰ জানিবলৈ
হয়, হয় আৰু বহুত খিনি বস্তু শিকিব পাওঁ নতুন বস্তু বা এখন ঠাইৰ খানা খাদ্যবোৰ কেনেকুৱা হয়, তোৰ লগতো আমি জানিব পাওঁ ন হয়।
কথা বিলাক
হয় হয় হয় হয় আৰু এ যে হয় কওক
অ ক'বচোন
হয় আৰু মানে এজন থাক মানে ব্যক্তি যেতিয়া মানে বেলেগ বেলেগ ঠাইত ভ্ৰমণ কৰে তেতিয়া সিহঁতৰ জ্ঞানটোও বহুত খিনি বাঢ়ি যায় ন মানে বহুত খিনি বাহিৰা বস্তু জানিবলে পায়
হয় হয়
হয় কিবা সুধি আছিলে আপুনি কওকচোন
আপুনি কিমান জাগাত ভ্ৰমণ কৰিছে এনে ক'ব পাৰিবনে?
মই তেনেকে বিশেষকে বেলেগ জাগাত যাই পোৱা নাই বাৰু অসমৰ বাহিৰত মানে ক'ব গ'লে যে শ্বিলঙে গৈছো।
হয়
আৰু অসমৰ ভিতৰত মই মানে প্ৰায় খিনি ঠাই ফুৰিলোও তেনেকে হয় আৰু মানে স্কুলৰ স্কুলত থাকোতে তেনেকে বিশেষকে আমাক তেনেকে লৈ যোৱা নাছিলে ওচৰে পাছৰে ঠাইবোৰ যিবোৰ এ গু- ৱাটাৰ ফল থাকে, ঝৰ্ণাবোৰ থাকে যিবোৰ এ তেনেকুৱা ঠাইবোৰত লৈ গৈছিলে মানে গোটেই স্কুলৰ টিচাৰ খিনি বা বন্ধু বান্ধৱ যি- খিনি থাকে গোটেই খিনেকে লৈ গৈছিলে সিহঁতৰ লগত গৈ পিনে তেনেকে ৰাতি পুৱা গ'লো যাই গৈ পিনে তেনেকে দিনটো তাতেই কটাও মানে সিহঁতে ৰান্ধি মানে গোটেইখিনি হেল্প কৰি ৰান্ধি বাঢ়ি তাতে খাই লৈ পানীৰ লগত খেল ধু খেল-ধেমালি কৰি তেনেকে আৰু আবেলি মানত ঘূৰি আহো সেইট সেইবো- বোৰে আৰু মানে যেনেকে বাহিৰা বোৰত ঠাইবোৰত গ'লে যেনেকে
হয়
ৰন্ধাটোৱে সেইটোৱে অলপ শিকিব পাৰু বা কেনেকে কি কৰিব লাগে বা বাহিৰত গৈ পিনে কেনেকে মানে কেতিয়াবা দৰকাৰ পৰি যায় ন নিজে বনাই খাব লগা হয়। মানে তেতিয়া যে তেতিয়া যে বনাই খাব পাৰো সেইখিনি শিকিব পাৰো আৰু। তেনেকে আৰু তেনেকে বেলেগ হয় কওক
আপোনাৰ কিবা মানে এটা যি এটা যি ঘটনা হৈছে নেকি কিবা এটা ঘটনা হৈছে নেকি যি আপুনি এই যেতিয়া মানে ভ পৰ্যটন কৰিবলৈ গৈছে ভ্ৰমণ কৰিবলৈ গৈছে যে সেই সময়ত কিবা এটা ঘটনা হৈছে নেকি যি আপুনি এতিয়ালৈকে মানে পাহৰি যাৱা পাৰা নাই এইটো এটা মেমৰীৰ নিচিনা হৈ যাই যে কিবা কিবা কথা কেইটা
হয় হয় তেনেকুৱা বিশেষ একো হোৱা নাই বাৰু বাত মই মানে যিখিনি যিখিনি ঠাইবোৰত গৈছো অলপ চলপ যিবোৰ হৈছিলে তেনেকুৱা অলপ মনত ৰৈ গৈছে বাট মানে বিশেষ তেনেকুৱা ঘটনা যিটো মানে মানে বহুত চকিং বা মনত ৰাখিব লগা হয় তেনেকুৱা একো ঘটা নাই এবাৰ হৈছিলে মই মানে এ ল মানে যিটো আমাৰ বৰাগ ভেলী হয়। শ্বিলচৰ চাইডৰ পৰা তাৰ পৰা মই গুৱাহাটীলৈ আহি আছিলো তাত মানে গাড়ীখন কি হ'ল শ্বিলঙৰ মিডিলতে মানে এক্সিডেণ্ট হৈ গ'ল।
হয়।
এই সেইটো টাইমত মানে আমি অলম'ষ্ট এ ধৰি লোৱা তোমাৰ সাত আঠ ঘন্টামান ৰাস্তাতে ৰলো।
সেই তেনেকুৱা হৈছিলে এবাৰ সেইটোও মান মন মন ম মনত আছে আৰু মানে বহুত সৰু থাকোতেই হৈছিলে বাত মোৰ মনত আছ- হে মানে আমি গোটেই দিনতটো গাড়ীত আছ- লো মানে কাষত হোটেলো নাছিলে মানে বহুত জংলীয়া ঠাই টাইপ আছিলে। অ তাত আমি বুত- গোটেই দিনটো কটালো পিছত মানে বহুত দূৰ পৰা ক'ৰবাৰ পৰা এনেকে মানুহ আহি গাড়ীখন ঠিক কৰিলে পিছত আমি গ'লো মানে বেলেগ গাড়ীত উঠি তেনেকে গাড়ী চেঞ্জ কৰি আৰু গুৱাহাটীলৈকে আহিলো সেটো মৰম
হয় হয় অ মানে আপুনি সেইটো কথাত টো মানে ভাবিলে মানে মানটো শান্তি লাগে ন কিবা কিবা ঘটনা হৈছে কিন্তু তাতে কিবা জানিব পাৰিছে আপোনালোক
হয় হয় বা এটা এক্সপেৰিয়েঞ্চ হ'ল যে এনেকুৱা ঘটনা ঘটিলেও মানে সময়তটো মানে কাটি যাব আৰু মানে সেইটো বিপদটোও কাটি যায় সেইটো জানিব পাৰিলো নুত- তুনকৈ আপুনি কিবা ঘটনা পাইছেনে তেনেকুৱা?
অ মানে মোৰ লগত অ হৈছিল বাৰু একবাৰ মান একবাৰ হৈছে। এই যি মই কৈছো যে মই দেল্লীলৈ গৈছো বুলি
হয় হয়।
সেই সময়ত মানে যেতিয়া মই দিল্লীলৈ গৈছিলো মানে আমিতো গাঁৱত থাকো ন।
হয়।
আৰু যি আমাৰ একে মানে পৰিৱেশ হয় বতাহ বায়ু যি পৃথিৱীৰ পৰিৱেশ যি হয় সেইটো ডেইলি পৰা অলপ বেলেগ মানে। বেলেগ মানে অলপ বেলেগ সেই পৰিৱেশতটো বেলেগ ন।
হয় হয়।
মানে গাড়ী চলাও অ হয় তাৰ মানে যিহেতু পলিউচন থাকে সেইটো চব বেলেগ।
হয় হয় মানে আমাৰ ইয়াত সহজ সৰল হয় আৰু তাত মানে অলপ হে দিফ- বেলেগ হয় আৰু হয়।
যেতিয়া আমি তাতে গিছো বাৰু যেতিয়া আমি থাক কেম্পত থাকিছো তেতিয়াটো ভালে আছিল ভালে থাকিছিল। কিন্তু তাৰ পিছত যেতিয়া আমি ফুৰিবলৈ গৈছো ন
হয় হয়।
অ আমি অ বহুত জাগা চাৰি পাঁচ মান জাগাত গৈছো বাৰু আৰু সেই জাগাত যোৱা মানে আমি গাড়ী লৈ গৈছিলো আকৌ কেম্পৰ পৰা আকৌ গাড়ী লৈ যাব লাগিব। গিছো অ তেতিয়া মানে আমা দুই তিনি জন ফ্ৰেণ্ডছ আৰু ম মইও আছিলো। মানে সেই সময়ত মানে তাৰ পলিউচনটো ইমান অলপ বেছি বাৰু ইয়াৰ পৰা চ মানুহে আমাৰ ফ্ৰেণ্ডছ কেইটা আমাক ময়ো ক'ব পাৰো ময়ো আছিলো সিহঁতে ইনব্লট মানে আমি মানে উহাহটো অলপ উহাত লোৱাত অলপ প্ৰব্লেম পাই আছিলো মানে। যেতিয়া আমি ট্ৰিপত গৈছিলো সেই সময়ত সেইকাৰণে আমি সেইটো যে আমি যি মই যে সেইপৰা এইটো গম পালো যে আমাৰ পলিউচন চেঞ্জ হলে আমাৰ এনেককা হয় আমি সময়ত আমাৰ লগতীয়া বস্তুবিলাক লৈ যাব গলে আমি যেতিয়া ট্ৰিপত যাওঁ আমাৰ বিচাৰি বস্তু কেইটা লৈ যাব বা লৈ যাব লাগিব এইটো চব আমি জানিব পাৰিলো যেতিয়া মই ট্ৰিপত লৈ গৈছিলো
হয় হয়
সেইটোৱে ন
হয় আৰু এনেকুৱা হয় ন মানে আমাৰ নৰ্থ ইষ্টৰ চাইডৰ যিবোৰ ঠাই হয় সেইবোৰ মানে বতটোয়ে ফ্ৰেছ হয় বাট আমি যেতিয়া মানে তেনেকে মেইনলেণ্ডৰ পিনে যাওঁ তেতিয়া সিহঁতৰ মানে মানে টেম্পাৰেচাৰ টো বা উ পলিউচন তো বেছি হয় আমাৰ ইয়াৰকৈ ন হ
ঠিক কে নে মানে
আৰু এজা হয় আৰু এা কৰিবলৈ মানে আমাৰ বিশেষকে লাগে টাইম এটা লাগে আৰু যেনেকে
হয় হয় আৰু যি ত' আমি ট্ৰিপলৈ গৈছো ইমান মানে টাইমো নাছিল কাৰণ আমাৰ ট্ৰিপতটো চৰ্টলি আছিল বাৰ দিন মাত্ৰ আছে ত আৰু আমি তাতে যাই কেনে আহ প্ৰটিন পেৰে চ পেৰে যে দেখাই পেয়ডৰ লাষ্ট ট্ৰেইনিং যে হয় যাতে সেইটোও চাইছো
আচ্চা আচ্চা ভালে এটা এক্সপেৰীয়েন্স কৰিলা মানে তুমি হৈ হয়
সেইটো চোৱাৰ সময়ত মানে বহুত বৰষুণ দি আছিল ন মানে এইটো এটা ঘত নাই বুলি ক'ব লাগিব আৰু যেতিয়া মানে এটা এক্সপিৰিয়েঞ্চ যে পালো তাতে মই অ মন হয় হয় মনত গল মানে আমি তাতে বহুত বৰষুণ দিয় আছিল মানে ঠাণ্ডাৰ সময় আছিল ন অ দিল্লী মানে বহুত বৰষুণ দি আছিল আমি যেতিয়া এইটো পাইছিলো তাৰপিছত আমি অ অ বৰষুণতে পেৰেটটো চাই আছো চাই আছো ছো এঘন্টা বেছি হ'ল চাগে তাৰপিছত মানে আম আমাৰ যি শৰীৰ শৰীৰটো মানে লৰচৰ ক'ৰ বন্ধ হৈ গৈছে মানে পানী যে বৰষুণে জিকি জিকি অৱস্থা হৈ দিছে তাৰপিছত আমি যেতিয়া পেৰেডটো শেষ হল আমি চবে অ ইফালে কেফেত আহিলো
হয় হয় হয় শুনিছ নে
এইটো এক্সপিৰিয়েঞ্চ হৈছে নে অ মানে বৰখুণৰ যি মানে ব কৰি দিয়ে আমি আুমি প্ৰব্লেম প্ৰব্লেম পাওঁ
হয় হয়
আৰু মানে এইটোৱে যে শেষত এইটোয়ে কব বিচাৰিছো যে আমি আহণটো কৰিব লাগিব আমি বেলেগ বেলেগ কালচাৰৰ খাদ্যবিলাক টেজ কৰিবলৈ পাওঁ এইটো মানে লাষ্টৰ মানে ভ্ৰমণটো আমি আমাৰ জীৱনত এই আৰু ভাল ভ্ৰমণ কৰিলে ভাল হয় আৰু
হয় হয় মানে বহুখিনি বস্তু শিকিব পাওঁ ন হয় হয় ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল আশা কৰো আগতো কথা পাতিম নিশ্চয়
অ তোমাৰ লগত দেই নমস্কাৰ
নমস্কাৰ